আ, হেল্ল',
হেল্ল',
হা কওকচোন?
আ ভালে আছে?
আছো আৰু।
আজি তেনেহ'লে কি টপিক লৈ কথা পাতিব?
পাতিলে হ'ল যিটো ভাল হয়।
উম, পৰিয়ালৰ বিষয়ে কথা পাতো?
হ পৰিয়াল লৈ কথা পাতিব বঢিয়া ক'কচোন? পৰিয়ালটো কেনেকোৱা চলি আছে? দৈনন্দিন জীৱনত কেনেকে চলি আছে কি খাই আছে?
খাই আছোঁ।
হা
কি ক'ম আৰু পৰিয়ালটোত আছে আপোনাৰ পৰিয়ালত কোন -কোন আছে?
তো গমেই পাই আৰু কি ক'ম। হা হা
এয়াৰ ওচৰত কবই লাগিব ন
হা হা হা কওক খোৱা লোৱা হ'ল?
খোৱা লোৱা হৈছে।
আজি কিখলগ -কিখলগ হৈ থাকে।
মই খালোঁ আজি মামাৰ ঘৰত খাইছোঁ।
অ বঢ়িয়া তাৰপিছত ল'ৰা কি টোপনি গৈছে?
অ মোৰ ল'ৰা টোপনিয়ে গ'ল
অ অ
আপোনাৰ ল'ৰাই
চেইম কথাই না হা হা হা হা জয় হওক ফেমিলি কি নেক্সটত নেক্স ত কি কৰিবচোন অলপ শুনি হা
অ মই এতিয়া আৰু ফেমিলি লৈ কি ক'ম হাজবেণ্ডে বা কি ভাবি আছে। সেইটো শুনি কিনি ফেমিলি প্লানিংটো কৰিব লাগিব আৰু আগবঢ়াই যাব লাগিব
অ ফেমিলি কি কাম কাজ কি কৰি আছে কি চলি আছে
এতিয়াতো চলি আছে আৰু এতিয়াতো এই জুলাই মাহ এতিয়া বন্ধ আছে নহলেতো খোলা থাকিলেতো মই স্কুলত জব কৰো তাতে ডেইলি যাব লাগে। ৰাতিপুৱা উঠি কিনিয়ে
তাই স্কুল যদি বন্ধ আছে মানে কত বা ফুৰিবলে সেইটো প্লানিং কৰক ভ্ৰমণ কৰা ভ্ৰমণ কৰাটো বৰ্ষতে এবাৰ কদবা যাব লাগে
হয় নেকি যাম যাম বুলি ভাবিছোঁ কিন্তু লৈ যায় নে নাযায়
অ
গলে ভিচাটো বনাব দিম আৰু বহুত আশা আছিলে ভ্ৰমণ কৰিবৰ কাৰণে
হা ভিষাটো বনালে অৱশ্যে যোৱা যাব কিন্তু বৰ্তমান বাৰিষাৰ সময় ক'ত কেনেকে কি কৰিব ৰা ৰাষ্টা ঘাটৰ কথা মানুহৰ ঘৰত গ'লে মানুহে কেনেকুৱা ৰেষ্টুৰেণ্ট দিব নে নাই?
দিব দিব কথা পাতিয়ে থাকে আমাৰ লগতে মেচঞ্জাৰতে
পইচা পাতি পই পইচা পাতিৰ কথা আছে পইচা পাতি কেনেকৈ কি আছে না আছে
ত বহুত ফালে বহুত পিন্নে চাই চিন্তি তাৰমানে কৰ বাত গলে বহুত চিন্তা চৰ্চা কৰি যাব লাগে না
অ সেইটো হয়
এটা এটিএম
আৰু ইমান ভাবিলেও দেখোন ভ্ৰমণ কৰিবই নোৱাৰিম
এতিয়া সৰু বাচ্ছা বাচ্ছা বাছ চা লৈ বিচা লৈ যাব দিবৰানে নাই সেইটো তাতে ত কথা আছে না
অ সেইটো হয় শুনিব লাগিব সেইটো।
সেইটো অলপ শুনক কত বা। কি হয় নহয় মইতো খবৰ খবৰ ময়ে খবৰ লম। তুমি খবৰ লোৱা ক'ত কি আছে।
অঁ আপুনি য'ত আছে তাৰপে আহিবনে, বেলেগ এইফালে আহিব নে?
এতিয়া কি হয় পৰিস্থিতিটো চাওঁ। দশ তাৰিখে পিছতহে ক'ব পাৰিম দশ তাৰিখৰ পিছত সেই ফাইদলটো কব পাৰিম।
অ
পইচা পাতিৰ কথা আছে না পইচা পাতি নাই
অঁ সেইটো হয়। আমাৰ দেখোন টপি কতকে বেলেগ কথাহে হৈ আছে।
উম
অঁ পৰিয়ালত কোন কোন আছে নকলে দেখোন।
পৰিয়ালত বহুত মানুহ আছে
অ বাটচা আছে ন। বাটচা বিলাকৰ ফিউচাৰৰ কথা কিবা ভাবিছে নে
ভাবিব লাগিব এতিয়া লেখা পঢ়া কৰি আছে স্কুলত গৈ আছে।
এনেইতো হবি আছে নে যে এইটো লৰাক এইটো বনাম এইটো ল'ৰাক এইটো বনাম। তেনেকুৱা কিবা প্লানিং আছে নে।
ল'ৰা কি বনাম ইঞ্জিনিয়াৰ বনাম এজনক। এজনক উকিল বনাম এজনক ফুলিচ বনাম। এজনক ডাক্তৰ বনাম বাছ। প্লানিংতটো সেইটোৱে আছে, এতিয়া সেই কাৰণে ৰেডি হ'ব লাগিব। ডাঙৰ যিটো আছে ডাঙৰটো মেট্ৰিক দিয়াৰ পিছত কোনো কথা নাই। হায় ছেকেণ্ডাৰী যদি পাছ কৰে ভাল যদি ৰেজাল্ট ভাল হয় হ ছেকেণ্ডীটো- ভালকৈ ভাল স্কুলত দিম। তাৰপিছত হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত ইঞ্জিনিয়াৰিংত দিম বাছ হৈ যাব এইটো। বাকী দুটা আছে সেইটো দুজনে একেলগে পঢ়ে। তাতে সেইটো সেইটোৰ কাৰণে আমি চিন্তা কৰিছো যে যদি সেইটো ৰেগুলাৰলি যদি সেইটো পৰি যায়। কোনোবা হয়তো চিভিল লাইনত দিম, কোনোবা এডভকেট এল এল বি লাইনত দি দিম।
এল এল বিৰ এতিয়া তো ইয়ে নাই এল এল বি এ নোহোৱাকৈ বেলেগত দিলেই হ'ব।
সেইটো চিন্তা কৰিম চিন্তা কৰি সেইটো চিন্তা বিবেচনা কৰি দিম। উম আৰু সৰু এটা আছে সেইটো। লেখ পঢ়া যদি ভাল হয়। এইটো ডাক্তাৰ বা কিবা কিবি হয়ত কিবা চিন্তা ব্যৱস্থা- কৰিব লাগিব ভাল দেখি, ভাই চি ভাল দেখি চিন্তা কৰিব লাগিব। মোৰ কথা হাত হাতে কামে হাতে কামে কিবা কৰিব খোৱা বস্তুটো ওলাব লাগিব, খালি তাৰমানে সিহঁতু- চাকৰি বা জব কৰিব বা চাকৰি কৰিব সেইটো বিষয়ে আলোচনা কৰিলে। লৰাটা ছোৱালী ডাঙৰ নহ'ব, ৰাস্তা টো বেলেগ ফালে গুচি যাব।
অঁ এনেবা ভাইটি আছেনে ঘৰত।
নাই ভাইটো বৰ্তমানতো সি শিলিঙত আছে।
অ শিলংত ন।
উম
তাতে কি কৰি আছ শ্বিলঙত যাই কিনে-
কিবা এটা কোম্পানীত সোমাইছে তে সেই কোম্পানীটো- দৰবাৰি দিন হল সিহঁতে ট্ৰেইনিং গৈছে শ্বিলঙত। ঐ যিটো বিল্ডিঙৰ যিটো লিফ বনাই না
অ
সেইটোৱে তাৰমানে সিহঁতে ড্ৰয়িং কৰে সিহঁতে বনায় ড্ৰয়িংটো সেইটো কৰি মিস্ত্ৰীয়ে বনাই কাত কাৰণে কিয় ড্ৰয়িং কৰিব লাগে সেই ড্ৰয়িঙৰ কামটো কৰে।
অঁ উম বানলে। আৰু মাক দেউতাকৰ খবৰ লৈছেনে কেনে আছে
লৈছো ফোন কৰি আছো। কথা বতৰা হোৱা নাই মাজে মাজে কথা পাতো নহলেতো নাই
অ কথা পাতিবই এতিয়া দূৰত আছে ন।
হু উম উম
হা তাৰপিছত আপুনি
হা
কি ভাবিছে কি কৰিব?
যিটো কৰি আছো সেইটো ভাবি আছো বৰ্তমান নে
নেক্সট প্লানিং কি আছে আপোনাৰ?
নেক্সট প্লানিং এতিয়া
এইটো পিছত আলোচনা কৰিব লাগিব নেক্সট প্লানিং কি হয় কেনেকৈ কৰা যায় কি কছ কি কৰিলে ভাল হ'ব
অ আৰু দৈনন্দিন জীৱনতো কেনেকোৱা কাটি আছে?
নাই বেছি ভাল নহয়।
অ
মইতো পুৰা বিনন্দাসে আছো বিনন্দাস মানে বেলেগ খোৱা দোৱাৰ সেইটো অলপ টেনশচন আছে ত এনেই টোপনি মাৰিয়ে আছো মৰ্ণিঙত যিটো টোপনি ইমান দিনতো মৰনিংত টোপনিয়ে মাৰিবই পৰা নাছিলো
অ অ
এতিয়া যাব লগা হৈছিলে কিন্তু ৰাতি হৈ আছে আজিকালি টোপনি লৰাটো কিন্তু এতিয়া আৰু টেনচন নাই সেইটো যে সোনকালে উঠি কিনি ৰান্ধী বাঢ়ী খাই কিনে বাচ্ছা ৰেডি কৰি কেনে যাব লাগিব সেইটো টেনচন নাই এতিয়া মানে ৰাতি হলেও মানে ভাবি থাকো এই ৰাতি হলে দিনত মানে টোপনি মাৰিবই পাৰিম
খবৰ কথা পাতি আছো অলপ কামত কামাই কেইটা এ এজন মানুহ আহিছে আলোচনা কৰিবলে
অ ঠিক আছে ঠিক আছে পিছত কল কৰিব অ অ ঠিক আছে